হেল্ল'।
হেল্ল'।
কি খবৰ?
এইয়া ভাল, আপোনাৰ?
ভাল দিয়া, কি বৰষু
অ', ইমান বৰষুণ হৈছে।
আৰু মই যে এয়া গমেই পোৱা নাছিলোঁ, আপাৰৰ পান, আপাৰৰ ফালে যে ইমান পানী।
অ', বহুত পানী, কিমান জীৱ জন্তুবিলাক উটি গৈছে ন।
উঠি গৈছে, ইমান দুখ লগা অৱস্থা।
উম, হয় দিয়ক
বেয়াই লাগিছে দেই
অ', কি কৰিছে?
মই এই, এনেই আছোঁ ৰবা অংকু আজি মানে নতুন এ, এটাত জইন কৰিলে আজিপা
হয় নেকি?
অ', দহটা বজাত যায়, গধূলি ছটা বজাত আহি পাইছে
ক'ৰ জেগাটো ক'ত?
আমাৰ ওচৰতে ফটাশিল আমবাৰী
অ'।
ফটাশিল অম্বা এইটো চি এ ফাৰ্ম হয় তাতে মানে কৰিবও পাৰিবা, শিকিবও পাৰিবা
উম, হম
তেনেকে পইছা দিব ষ্টাৰ্টিঙত প্ৰথমতে দুহেজাৰ টকা হাত খৰচ দিব
অ
আৰু ওৱান মান্থৰ পাছত বা এ টা একজাম ল'ব সেইটোৰ পাছত ছহেজাৰকে তাৰ পাছত আৰু যিমান অ চাই দিয়ে আৰু চি এ বিলাকৰতো কাম সেইয়েই ন চবৰে ফাইল বনোৱা সেনেকে কৰি আছে সোমাইছে আৰু মিলিৰ গিৰিয়েকে দিলে।
অ অ ঠিক
মিলি গিৰিয়েক মিলি গিৰিকৰ এজন ডাঙৰ উকিলৰ ফ্ৰেণ্ড আছে তাৰ মানে বেষ্ট ফ্ৰেণ্ড তেওঁৰ
অ
তেওঁৱে দিলে দিয়া ধুনীয়াকে
হয় নেকি ভালেই দিয়ক ন ব্যস্ত হৈ থাকিব।
ব্যস্ত হৈ থাকিব তুমি থোৱাত তোমালোকৰ বোলে অ, হেৰি আছিলে এয়া কি কয় বিয়নী ভোজ আছিলে বোলে।
অ অ হ হ শনিবাৰে আছিলে অহ আচাহঁতৰ ঘৰত গোটেই কেইটাক মাতিছে
অ আচ্ছা মানে আচাহঁতৰ ঘৰত মাঁহত গৈছে।
অ, গোটেই আমাৰ ঘৰৰ গোটেই পৰিয়াল আচাহতৰ ঘৰত ভাত খোৱাকে মাতিছিলে গোটেই কেইটাই গৈছো আ আকৌ দেওবাৰে আকৌ এই মীনা বা আৰু জুৰি আৰু মীনাক্ষী বৌ সেয়া সিহঁতে পাছ কৰাৰ খানাতো দিয়া নাছিলে ন।
অ, আচ্ছা-আচ্ছা।
সেয়া খানা দিলে দেওবাৰে আকৌ।
অ বা আমাক নামাতিলে দে হে হে হে
হা হা হা হে তাকো মিলাব পৰা নাই আমিহে জবৰজস্তি ধৰিছো আমি কৈছো দে-দে ইমান দিন হ'ল
অ
একো বনোৱা নাই খালি মটন আৰু পোলাও আৰু এগ কাৰী বুটৰ দালি তেনেকে খাইছো।
ভালে কৰিছিল দে বনাইছে কোনে তোমালোকে মিলিয়ে বনাইছা চাগে
অ গগা আৰু চিনটোৱে বনাইছে আমি কাটি কুটি দিছো।
অ আচ্ছা
সিহঁতে বনাই মেলি তাৰপিছত আৰু খালো আৰু
এই গ সিহঁতে যে হেৰিলে গৈছিলে শ্বিলং নেকি বিনীতাহঁতে ইমান ধুনীয়া গগাদাৰ ঘৈণীয়েকক ইমান মৰম লাগিছে।
অ তাইৰ ফিগাৰটো ন। কি ভাল লাগিছে ক্ষীণ ন ধুনীয়া দেখিছে অ
ধুনীয়া লাগিছে তাইক।
অহ ধুনীয়া লাগিছে
তাইৰ লগত বিনীতা তল পৰি গৈছে।
হয় ন ফিগাৰটোৰ কাৰণে ন
উম।
অঁ তাই আকৌ অকমান লিপষ্টিক চিপষ্টিক লগালে ন আৰু ভাল লাগিলে হয়।
আৰু ভাল লাগে, উম।
অঁ মুখখন ব্ৰাইট হৈ গ'লে হয়, লিপষ্টিক লগালে।
অঁ।
উম।
পিছে সিহঁতি আহিল নে নাই ঘূৰি পকি?
আহিলে আহিলে।
অঁ বুমনি বুমনিয়ে তোমাৰ ড্ৰেছটো পিন্ধিছে দেখিছে।
অঁ দেখিছো দেখিছো, ভাল লাগিছে তাইক।
নেপালী ড্ৰেছত দেখিছা, কি মৰম লাগিছে ন।
তাইক ইমান মৰম লাগিছে, উম। বাবুৱে বোলে শনিবাৰে আপোনালোকৰ তাত যায়।
অ আহিব দিবা তাক।
সি কৈছে মা লাষ্ট আৰু জেঠীমা ঘৰত যাম ছেটাৰডে। ছেটাৰডে গৈ থাকিম দিয়া। কিন্তু মই কৈছো মই নাযাওঁ, তুমি যাবা সি আৰু মই নোযোৱাকে নাযায়।
নালাগে দিয়া তুমিও গুচি আহিবা তাৰ লগতে।
অঁ সেয়া কৈছ ছে মাহঁতকো কৈ আছে, মই এতিয়া জেঠীমা ঘৰত যাম লাষ্ট আৰু ফুৰিব। তাৰপিছত হেৰি কৰিম। তাতে থাকি এদিন মা চিনেমা দেখাবা মোক, মই কৈছো হ'ব দিয়া।
আই অ, কিবা এটা কৈ কৈছিলে যে একেলগে চিনেমা চাবলৈ যাম মোক।
অঁ, সেইটো চিনেমা লাগিয়েই গ'ল দেখোন ককটেইল। এতিয়া সেই অসমীয়া চিনেমাখন যে লাগিছে ককা দেউতা নাতি আৰু হাতী।
উম।
এইখনো ভাল হৈছে বোলে।
অঁ তাক সেইখনেই দেখুৱাই দিবা ভাল পাব সি।
অঁ সেইখনে চাম, মই কৈছো সেইখনে দেখুৱাই দিম দিয়া তোমাক।
উম।
তেনেকে কৈছোঁ।
ভালে কৰিছা লৈ যাবা তাক।
অঁ, এইবাৰ তাৰ গৰম বন্ধত ভালেই গ'ল, আৰু হি সেয়াত গৈছিলে ন চন্দ্ৰপুৰত ফটো পাইছেনে তাৰ? আচাহতঁৰ লগত যে। এই সেয়া আচাৰ সেয়া দেখা না? ষ্টেটাছ পোৱা নাই?
আচাৰ আৰু টিংকুৰ দেখা পাইছোঁ।
বাবু আৰু মাক সেহঁতৰ মাক মাকৰ বাৰ্থডে আছিলে সোমবাৰে।
অ আচ্ছা তাতে বাবু আছিলে নেকি?
অঁ, আমাৰ বাবু গৈছিলে ন চন্দ্ৰপুৰ যে ৰিজৰ্টখনত।
অ দেখিছো দেখিছো।
আঁহ ৰাতি সিহঁতে আঠটা বজাত ওলাই গৈছে, ৰাতি বাৰটা বজাত আহিছে খাই বৈ।
অ' তুমি তেতিয়া সিহঁত মাহঁতৰ ঘৰতে আছিলা?
অ' মই মাহঁতৰ ঘৰতে আছিলো আমি। মঙল বাৰেহে আহিছোঁ মাহঁতৰ তাৰপৰা।
অ' আচ্ছা নহয় তাৰমানে তাতে দেখিছিলো দেখাৰ পাছত মই ভাবিছো, কিন্তু গান দিছে কাৰণে ওচৰত আনি চাব পৰা নাই। তাতে পল আছে যে মই গম নাপাওঁ।
অ' আছে বাবুও আছে।
অ'।
সিহঁতে ফুৰি চুৰি আহিলে, তাৰপৰা খাই বৈ আহিছে। তাক লৈ গৈছে।
অ' আচ্ছা সি অকলে গৈছিলে?
অ' সি আৰু সিহঁতৰ ভাড়া ববি বুলি এজনী আছে, নিজৰ বৌয়েকৰ নিচিনাই হয় ক মানে তেনেকে সেই তাইৰ ছোৱালী আৰু সিহঁতৰ ফেমিলি গিৰেক ঘৈণীয়েক, মাক আৰু টিংকু আছা। মাকৰ বাৰ্থদে আছিলে।
বহুত ভাল লাগিছে, কিন্তু চাইছিলো মই।
উম। আপুনি ক'ত গৈছিলে সেই তেতিয়া মাজতে এই পৰহি নেকি? ষ্টেটাছ পাইছিলোঁ ন?
তাৰমানে মাম্পী আৰু মিলি আহিম বুলি ক'লে আমাৰ ঘৰলে।
অ', অ'।
মাম, মিলিটো অলপ আগতে আহি গৈছিলে কিন্তু মাম্পীৰ বোলে স্কুল খুলিব আৰু সময় নাপাব।
অ', অ'।
আৰু টিকলিয়ে তিয়াই বহুত ভাল পায় আমাৰ তাত আহি।
উম।
ক'লে মা আন্টি তালৈ যাওঁ তাৰ পাছত তাই আগদিনা ফোন কৰিলে মই ক'লো অ' আহিবা ধুনীয়াকে তাৰপাছত আৰু আহিলে। আহাৰ পাছত গধূলি তাই কৈছে মোক বেবী তুমি চাহ নবনা‌ বা মই কিবা আমি এখন হোটেলত গৈ খাই লম আমাৰ ওচৰতে আছে ইলেভেন জুলাই
অ', অ'।
ইলেভেন জুলাইত গৈ বোলে আমি অ' পকৰা আৰু কফি খাই আহিলো, পানীৰ পকৰা।
আহ, আহ।
পানীৰ পকৰা আৰু কফি খাই তাই মাম্পী বাই, মাম্পীয়েে খুৱাইছে।
অ', অ' ভালেই হ'ল ফটো কেইটা ধুনীয়া হৈছে।
অ' কি ধুনীয়া হৈছে তাৰ পাছতো শুনা না ৱেটাৰ জনী যে আছে তাতে
অ'।
আমি বহি আছিলো তাইতো মোলৈ চাই আছে চাই আছে, তাই মোক কৈছে মেম আপুনি চচিয়েল মিডিয়াত আছে ন? মই কৈছো অ' তুমি বা কোনটো ছচিয়েল মিডিয়া কৈছা মই ক'ল তাইক মোক ক'লে আপুনি ইনষ্টাত আছে ন মই আপোনাক ফ'ল' কৰো মোৰ বহুত ভাল লাগে আপোনাক। মোৰ যে ফুৰ্তি লাগিছে
অ', এনেকে কৈছে?
এনেকে কৈছে তাৰমেটা তাই অ', তাই মোক কৈছে এটা ফটো তুলো আপোনাৰ লগত। মই কৈছো অ', তোলা। মিলিহঁতে মুখ মেলি চাই থাকিলে।
হয়?
মই ক'লো আহা-তাৰ পাছত কৈছে মই ফটোখন পাম নে? মই কৈছো অ', পাবা দিয়া। মই তাই কেমেৰা দিয়ে মানে কেমেৰা ল'ব নিদিয়ে ন', সিহঁতক। তাৰপাছত তাৰু মিলিৰ ফোনটো দি আমাক উঠাই দিলে, মই তাইক দি দিলোঁ। অ', তাচ যোনজনী অনাৰ আছিলে হোটেলখনৰ মালকন। তাই মোক কৈছে- আপট' কাফি খুবসূুৰত হ'।
অ'।
তাৰ পাছত মই এ কৈছে- এনে সুধিছে আউ কেনেকুৱা লাগিল পকৰা চকৰা, তাৰপাছত আমি ক'লো ভাল লাগিছে। তাৰ পাছত আৰু তেনেকে তাই এখন মই ক'লো আইয়ে এক চেলফি, চি'অৰ চিঅ'ৰ। এনেকে কৈছে তাৰ পাছত আৰু এখন তাইৰ লগতো তুলিলো।
হয় নেকি? ভালে হ'ল দেখোন। চিনি পাইছে যে।
চিনি যে পাইছে অ'। এইটোৱে মোৰ ভাল লাগি যে চবৰে আগত। কৈছে- মেম আপুনি চচিয়েল মিডিয়াত আছে ন'? মই আপোনাক ফ'ল' কৰো। মোৰ যে ফূুৰ্তিৰ সীমা না এই অঞ্জু
কিমান ভাল লাগে।
বহুত ভাল লাগিছে শুনি পেলাই। তাৰপাছতে দিছোঁ। তাইকো শ্বেয়াৰ কৰিছো ফটোগ্ৰাফখিনি।
অ', শ্বেয়াৰ কৰিছে ন'?
শ্বেয়াৰ, উম।
আ ঠিকে আছে। অ', আজি উঠিব সিহঁতি।
উম।
ৰাতি উঠিলে ৰাতিপুৱা পাব চাগে ন'?
ৰাতিপুৱা নাপায়, দুপৰীয়া এটা মানত পাবহি।
অউ অ'।
এটা-দুটা ইমানত।
আ, হা।
ভালেই দিয়া ঘূৰিলে ফুৰিলে। অ', আৰু স্কাৰ্টটোত কি মৰম লাগ
অ' তাইক ভাল লাগিছে ন'। কাৰ্টত। ধুনীয়া লাগিছে, আ বহুত ভাল লাগিছে।
মোক কৰিছে, ভাল হৈছে। মোক ভিডিঅ' ক'লো কৰিছ লে ৰ'বা। শৈ থাক
আঅ' আঅ'।
ধুনীয়াকে বেগখনো দেখাইছে, কৈছে বাবা চোৱা।
আ।
তাৰপিছত আৰু খাইছে বোলে অলিয়ে গলিয়ে ঘূৰি ফুৰিছে বোলে নেপালৰ তাৰপাছত দাৰ্জিলিঙৰ হে হে
এহ হে হে ভালেই হ'ল চাই আহিলে জ্ঞানে বোলে খুব ভাল পাইছে
ভাল পাইছ
জ্ঞানে বোলে নাহে তাৰ পৰা এতিয়া
অ বাপৰে
হেহ হে হে হে হে তাৰ বোলে ভাল লাগিছে এতিয়া তাৰ পৰাই গুৱাহাটী তেতিয়া আহিলে তাহাঁতৰ অকণমান বেলেগ বেলেগ লাগিব
উম ঠিকে কৈছা অ
অকমান বেলেগ বেলেগ পাব আৰু কাৰণ ইমান ধুনীয়া সেয়া ন নেচাৰেল এটা হেয়াৰ পৰা আহি।
উম,
হিল ষ্টেচন হয় ন, হিল ষ্টেচনৰ পৰা আমাৰ ইয়াতে যান জঁট দেখিব ন বহুত। গৰমো বেছি, এবাৰ যে হেৰি ইমান মানে গৰমতটো নহ'লেই ন গুৱাহাটীত।
এইবাৰ গুৱাহাটীত বেছি গৰম নপৰিলেই।
একদম কম।
উম, কিন্তু এয়া ন এয়া হ'লেই আৰু কি কয় কিন্তু বৰষুণ ষ্টাৰ্ট হৈছে।
অ', বহুত বৰষুণ হৈছে এইবাৰ। এতিয়া আগষ্ট মাহত বা কি হয়, অ',
শিৱ শিৱসাগৰত দেখিছানে কি অৱস্থা।
উম, আৰু যে এটা ঘৰত যে ডাঙৰ এনাকন্দা ওলাইছে দেখিছে নে?
অঁ', দেখিছোঁ দেখিছোঁ।
এই উঠি গৈছে যে মা গা চা। অ', সঁচা গাঁ-চা শিৰ শিৰাই গৈছে মোৰ। সঁচা এইটো উতি আহিছে ন। এইটো সঁচা। উ উটি আহিছে ন ইমান ডাঙৰ সাপ। অজগৰ, অজগৰ মা অ', ইমান ডাঙৰ। কিমান ভয় লাগে ন, উম আৰু এ এতিয়া সাপ-চাপ ওলাব বহুত ভয় কাৰণ পানী হৈছে ন।